অ'।
কি কৰি আছা?
এয়া এনেই ৰখি আছো
অ তাৰপা চাহ-তাহ খালা
চাক অকণ এয়া খাই‌ লৈছো এয়া যাষ্ট
অঁ
তাৰপিছতে আপুনি
মই আমাৰ বোৱাৰীজনীয়ে চাহখন দিলেহি আহি খাবলৈ লৈছো হয়
অ মাছ পুঠি ওলাইছে নে নাই কিবা মাছ পুঠি ওলাইছে নে নাই কিবা
মাছ পুঠি ওলাই আছে বা আমাৰ এই ল'ৰাটোৱে বৰষুণ দিছে যে আমাৰ এই ল'ৰাটো চাই আনে লাগি পাততে জোৰ চাই তেনেকে এটা দুটা আনি থাকে
অ ভালেই ভালেই ভাল কথা
তাৰপা এই অ এটা দুটাৰ হ'লেই হৈ যায় আৰু মান ল'ৰা আৰু মই তিনটাহে আৰু আমাৰ ঘৰত
গৰম কিন্তু বহুত পৰিছে ন
অ আজি ৰ'দ যে দিছে সেইটো কাৰণে গৰমতটো আজি বেছি হৈছে
আমাৰ ফালে ৰাতিলে বৰষুণ দিব নি
অ আমাৰ ফালে আকৌ বতৰ পুৰা মুকলি হৈ আছে বৰষুণ চৰষুণ নিদিয়ে
তাৰপিছত এই তোমালোকৰ যে ছোৱালী এজনী যে আছিলে
অ অ
তোমালোকে যে বগী বগী কে যে মাতা
অ বগী অ আমাৰ এই হেৰি অ এই ওচৰতে হেৰি একজনী প্ৰদীপৰ জীয়েকজনী প্ৰদীপৰ অ
তাইৰ বিয়া বয়স হৈছে ন চাগে।
তাই বিয়া দিয়াৰ কথা ওলায়ে আছিলে ঘৰত
অ আমাৰ ঘৰৰ ওচৰৰে ভাল ল'ৰাএটা আছে বাৰু
অ তেতিয়া ভালেই হ'ব দেখোন তোমালোকক গাঁৱতে দিব পাৰিম
আমাৰ গাঁৱতে ভাল এ মাক জনীহে আছে অকল মাকজনী একদম নম্ৰ ভদ্ৰ একদম বহুত ভাল নাম নাম নামটো এই নমিতা
অঁ
নমিতা যে চিনি পোৱাই চাগে ন
অ এই নমিতা
অঁ নমিতা
অ এই কমল হেতৰ লগৰ
অঁ অ সেইজনী অ
একেলগতে যে পঢ়িছিলে
অ হয় অ
তাৰি থ মানে
তাৰ পিদেক অ তাই পিদক
অ তাই বতেগতো মই ভাল বুলিয়ে শুনিছো দেখোন
ভালেই অ
অ তেতিয়াাহ'লে তালৈ দিলেতো ভালেই হ'ব ছোৱালীজনীও ভাল পঢ়া শুনা অ পঢ়া শুনা
খালি তাই বৰ শকত আছিলে অলপ খীণা আছেনেে নাই আৰু
অ', আজিকালি আগৰ নিচিনা সৰু নিচিনা হৈ থকা নাই নহয়। আজিকালি খিনালে অলপ।
অ', ধুনীয়া নি হল চাগে ন।
হয়। আজিকালি ধুনীয়া ধুনী হৈ পৰিলে।
মই দেখা নাই যে বহুত দিন হ'ল।
অ', এই আপুনি আহিলেহে দেখিব আৰু এইফালে।
আগতে হেৰি থাকোতে যাওঁ আজিকালি কালি আৰু কি বুলি নেযাওঁ?
উম।
তাকে হ'লো এদিন যামচোন বা সময় উলিয়াই।
অ', তাৰ পা এই ছোৱালীজনীক, সোনকালে আহিবলে কব, ঘৰত বিয়া কথা পাতিয়ে আছেঁ।
অ', হয় নেকি মই মাকক কৈ চাম তেতিয়াহলে।
ছোৱালীজনী কিন্তু পঢ়া শুনা আকৌ ভাল পঢ়া শুনা।
অ',।
তাকে সেই তাকে কাম চাম কাম বন বিলাক ইমান মানে, ভালকে নাজানেই তাই।
অ', নোজানে, একো নাই শিকি লব ন, কামটো শিকি লব।
কথা কামো নাজানে, ঘৰৰ কামো ভালকে নোজানে মানে। পঢ়া শুনা ছোৱালী যে। উম, তাইকে আমি বগী-বগী বুলিয়ে মাতো।
অ', বগি-বগি অ' মই এবাৰ কেলে যাওঁ নে বগী বুলি মাতোতে মই বোলো কোন বগী আকৌ?
অ', বগী বৌ বুলি ভবা নাছিলে যানো। অ', অ'। কাম বন বিলাক নো কি নো আৰু। আৰু বিয়া দিয়াৰ পিছত শিকি ল'ব পাৰিব, ঘৰত গৈ।
উম, পাৰি পাৰিব অ', আমাৰ এই লৰাটো ম মই কৈছ নহয় লৰাটো, কিন্ত নম্ৰ, ভদ্ৰ।
অ', লৰাতোএ এতিয়া কি কাম কৰি আছে?
লৰাটো চাকৰি নাথাকিব পাৰে। কিন্তু, এই খেতি বাতি মানে, তাক একোতে তল কৰিব নোৱাৰি মানে। দে লৰাটো ব্যৱহাৰ পাতি।
অ',।
উম, তাকে ভাল ছোৱালীজনী হ'লে ভাল আৰু ন।
সিহঁতৰ ঘৰ দুৱাৰ বোৰ ভাল নহয়।
ঘৰ দোৱাৰ একদম ভাল দেই পকা পকা পুৰা পকা।
অ',।
একো দিগদাৰেই নাই মই কৈছো নহয়।
ঘৰততো ইমান কাম বন কৰিব নালাগিবই চাগে আৰু এজনী বোৱাৰী আছে সিহঁতৰ ঘৰত। অ',।
তাকে কথাটো সুধি চাবচোন?
অ', সুধিম বাৰু যে তাৰ পা লৰাটোক কব সোনকালে আহিবলৈ, ছোৱালীজনী কাৰণ ঘৰত খুব পাতিয়ে আছে। কথা বিয়া কথাা।
কম বাৰু যাব বাৰু।
অ',।
যাবলে, মই গুচি যাম বুলি ভাবিছো লগতে।
হয় আপুনিও গুচি আহিব, আমাৰ লগতে সোমাই যাব পাৰিব।
উম, হয় আপোনাকো লৈ ল'ম লগতে। আপোনাকো লৈ ল'ম লগতে।
অ', মোকো লৈ যাব পাৰিব অ', ময়ো যাম।
হয়
অ তেপ আপোনালোকৰ হেনো নামঘৰটোনো হেৰি নতুনকৈ আকৌ বনাইছে হেনো
অ আমাৰ নামঘৰটোো নতুনকে বন্ধাইছে হবই হৈছে বাৰু তাৰপিছতে বসবাহ এটা পাতিম বুলি ভাবিছো
কেতিয়ালে
কেতিয়া মানে সিদ্ধান্ত হোৱা নাই
অঁ
আপুনি খুব ধুনীয়া ভাও কয়
অ মই নাম গাবলৈ যাব পাৰিম নহয়
অ ভাও এটাও লব লাগিব আমাৰ নামখত গম পাইছে না ভাওনাখন পাতিম বুলি ভাবিছো ৰাতি ভাওনা এখন পাতো বুলি ভাবিছো
এ মই আজিকালি ভাল লব নোৱাৰা হলো তহ মোৰ পায়
অঁ হয় নি
অ অলপ জ্্ত হৈ যোৱা নাই জানো
আগতে আপুনি কম দি ভাও কৰি থকা নাই আকৌ
এ আৰ কথাও বাদ দিয় হ'ল উ আজিকালি অলপ ভিব নোৱাৰা হ'ল মানে
নামঘৰ কপাই দিয়ে এসময়ত
উম আৰু চিলা আৰু তেতিয়া আৰু
ভীমৰ ভাও কমট কৰিছিল নে বাৰু আগতে যে আমি চাবলৈ যাওঁ আপোন নাই ভীম ভও আপোনালোকৰ সন্মুখৰ নামঘৰটোো যে এবাৰ চাবলৈ গৈছিলো
উম এই বৰ নামঘৰ তাৰ পৰাৰা হিৰণ্য কশিপুৱা ভাওল ধৰ আগতে
সেইটোতো বহুত সুবৰ্ণ ভাও কৰিছে সেইটো মনত ৰখা একদম ভাওটো মই কৈছো নয় চবেই ক হয় কয় আমাৰ আমাৰ ঘৰ ভাললে আৱনাৰ নামে চলি থাকে আজিকালি ভও নাইখন পালে হ'লেও অলপ দেখুৱাই দিবলৈকে আহিব ল'ৰা ছোৱালীকেইটাক
ক' পম বাৰু মই অকমান
সেই ভাওনা কোনখন পাতিলে ভাল হ'ব বাৰু
ভাল সেই ৰা ৰাম বিজয়খন পাতিলে ভাল হ'ল হেতেন
আহ এদ হয় সৰু ল'ৰা ছোৱালী ৰাম বিজন খন বহুত ধুনীয়া নাটক বাৰু হয় শংকৰদেৱৰ তাৰপিছতে নিসিংহ বজাৰতো মানে বেয়া নহয় ন
নিসিংহ পতা এখন মানে ডাঙৰ মানুহৰ বতাৰ আৰু
অ ডাঙৰ অ অলপ হয় নহয় অলপ মানে বয়ো জ্্যেষ্ঠ হৈ যায়
ব দ ঙৰ কও অলপ ডাঙৰ মানে
অ কিন্তু নাটকখন ধুনীয়া আকৌ ন
নাটকখন ভাল বহুত ভাল নাটক
বহুত ধুনীয়া ধুনীয়া ভাও কেইদামান আছে তাত।
আছে অ।
আৰু তাৰ পৰা শিকিব লগা বহুত কথা আছে।
শিকিব লগাতো চব ভাওনাতে থাকে।
চব ভাল থাকে হয় সেইটো ঠিক কথা কৈছে আপুনি।
অ তাৰপা ফালে আহিব নহ'লে কেতিয়াবা ভাত।
যাম অ ভাত খাবলৈ যাম আকৌ স ছোৱালীজনী প্ৰসংগত যাম এদিন।
অ নহয় আপুনি এসাঁজ খাবলে এদিন বেলেগ।
অ বেলেগকে যামোক বাৰু।
ধুনীয়া মাছ ধৰি থাকে আমাৰ লৰাটোৱে।
অ হয়।
উম।
এদিন যাম বাকী পুখুৰীত মাছ আছে নহয়?
পুখুৰীত এবাৰ লৰাটোৱে জীয়াই আছে নে নাই জীয়াই মই একো গমেই পোৱা নাই।
অ। সুধিব হলো আগৰ মাছ নাই জানো?
এগ মাছ আছে।
অ তাৰে এটা ধৰিব মে ধৰিম ময়ো ধৰিম লগতে।
অ তুমিয়ে আমাৰ লৰাটো ধৰিব পাৰিবা।
অঁ হয় হয়। বাকী বৌয়ে কি কৰিছে?
এ বৌয়েনো কি কৰিব আৰু ভাতকটাকে উঠাইছে।
অ বাকী আপোনাৰ এই ল'ৰা ছোৱালী কিমান আছিলে মই পাহৰি গ'ল নহয়।
ছালীগন নাতিয়ে চোৱালী।
অ।
উম।
মানে আপোনাৰ ল'ৰা এটা আছিলে ন?
অ।
বিয়া পাতিলে নহয়?
স নাতি অ।
বাকী আপোনাৰ বৰঘৰ ক'ত আছিলে?
অ আমাৰ বোৱাৰীঘৰ। আমাৰ বোৱাৰ অ ব ঘৰ হ'ল হে কঁঠাল পুখুৰীত।
অ কঠাল পুখুৰী অ আমি গৈছোতো আপোনাৰ লগত ন আগে আগতে। এবাৰ গাড়ীত হয়।
উম।
বাকী আপোনালোকৰ গৰু তাত আছিলা আছে নাই ব গৰু?
গৰু দমহালোৰ বেছি ভাগে হয়।
অ।
আজিকালি আৰু চ বোৱা মানুহেই নাই কুটি মছ আছিলে। আৰু
অঁ।
বহুত পাধ ক খাল।
গৌ বৰ পাৰ হলওঁ।
দাম পালো আৰু জোখ বেছি দিল।
বেছি ন ভালে কৰিছো দিয়ক।
অ।
বাকী খেতি পথাৰ?
খেতি পথাৰ ট্ৰেক্ট হাল বাইছেহি আজি।
অ বাইছেহি ন।
অ।
কঠীয়াটো সিঁচা হৈ গ'ল
কঠিয় কিুঠে আছে অ চোতালতে চাকৰটো কমমান মতিৰাও কমমান হে তাৰাপা হেৰি পানী চানী হৈছে নে তবাল
আ আমাৰ ফালে পানীতটো মানে ইমান নাই আমাৰ নদী চদী নাই যে
অ
খেতিটো আমাৰ কৰা হৈ গ'ল
আমাৰ ফালে বৰষুণ এজাক দিলে আৰু হ হকে পানী আহিব খেত-চেতি মাৰি থৈ গুচিয়ে যায়।
হয় আমাৰ খেতি উঠিলে এইবাৰ।
অ খেতি উঠাইে দিলে।
অ হয়।
অ বাম জেগাও। পানী নাই সোনকালে উঠাই দিলে। আমাৰ দিন লাগে আৰু।
বৰষুণটো খেতিটো কৰি ললো সোনকালে।
অ ভালেই হ'ল দিয়ক।
দুদিন ন হৈ গ'ল আমাৰ।
আপোনালোকৰ এই মাটি কেইবিঘা আছিলে?
আমাৰ এই চাৰি বিঘা।
চাৰি বিঘা মাটি। উম ভাল তেতিয়া হলে।
ভালই অ।
অ তপৰাপ আপোনালোকৰ
সেই কোনখন বিদ্যালয়ত পঢ়ি আছিলে? আপোনালোকৰ নতিজনীক?
শংকৰদেৱ শংকৰদেৱে জাতীয় বিদ্যয়ালয়।
অহ। তেওঁ তাই বৰ পঞ্চম শ্ৰেণী পুৱাগে নাই জানো? অ ভাল পহুৱাই চাগে নহ তাত?
হয় অ বহুত ভালকে পাঠদান কৰা হয় তাত।
অ।
আজিকালি ল'ৰা-ছোৱালীনো কি আৰু ক'ব
উম।
আগৰ লেখীয়া নহয় আৰু।
তাইক বেচৰকাৰী স্কুলত বিদ্যালয়ত দিছে
হয় হয় বেচৰকাৰী বিদ্যয়ালয় দিয়া হৈছে।
অ। আমাৰ নাতিজনীক চৰকাৰী বিদ্যয়ালয়তে দিছো এইবাৰ।
হয় অ ভালেই একেই চবতে অ।
অ।
সকলোতে ধুনীয়াকে পাঠদান কৰা হয়।
অ সেইটাই নাম লগাই দিছোহে বাৰু নাতিজনীক। কেনেকুৱা হয় আৰু পঢ়াত তাইহে জানিব।
হয় হয় ভালেই হ'ব চাগে, ন?
ভালি হব চাগে অ অ।
তাৰপিছতে আপোনালোকৰ সেই খেতিতটো নায়েই নহয় বৰ বেছি ন পানীত
বেছি নাই আৰু মাটি এবিঘা অ তাকো পানীয়ে মাৰিলে।
এ পানীতো কিবা এটা ব্যৱস্থা কৰিব নোৱাৰি নে নদী বান্ধ
নদী বান্ধ দিওলাভ নাই, নদী বান্ধ ভাঙি দিয়ে ইমানেই পানী হয়।
অ হয় হয়
উম
আৰু গাঁৱৰ মানুহ খিনিৰ লগত অলপমান মিলা মিছা কৰি পেলাই বলো
গাঁৱৰ মানুহে বান্ধ দিয়েগেহে আৰু তাৰ পৰা বৰষুণ পাহাৰত দি দিয়ে
অ হয় হয়।
পানী